হেল্ল' মোৰ কথাখিনি শুনি আছে ন
হয় হয় অঁ অ
আমাৰ অসমত আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত গতিকে আমাৰ অসমত এ ভ্ৰমণ কৰিলে ভাল লাগে আৰু ভ্ৰমণ কৰিলে আমাৰ মনটোও বহুত বেছি ভাল লাগে
হয় হয়
আপুনি ভ্ৰমণ সম্পৰ্কে এ আপুনি অলপ ভ্ৰমণ সময়ৰ অসমৰ কিছুমান ঠাইৰ বিষয়ে আপুনি মোক কওঁকচোন ক'ত কেনেকুৱাকৈ ভ্ৰমণ কৰিলে ভাল হয় তাৰ বিষয়ে
আচলতে ভ্ৰমণ বুলি আমি মনৰ শান্তিৰ লগতে এ এক শিক্ষামূলক এ ব্যৱস্থা বুলিও আমি ধৰি লব পাৰো অৰ্থাৎ আমি আহ ভ্ৰমণ কৰা আমাৰ মানসিক বৌদ্ধিক হওক বা বিভিন্ন ধৰণৰ এই জ্ঞা বস্তুবিলাক আমাৰ বৃদ্ধি
হয় হয় আপুনি বহুত ভাল কথা কৈছে।
হয় আপুনি সোধাৰ দৰে মই ভ্ৰমণ কৰি পাই ভাল পোৱা
অসমৰ ভ্ৰমণ কৰিব লগীয়া বিভিন্ন ধৰণৰ ঠাই আছে যেনেকুৱা আমিটো কথাটো আমি সকলোৱে জানোৱেই। আৰু এই গুৱাহাটীত আমি বিভিন্ন ধৰণৰ মন কৰি বিভিন্ন ধৰণৰ বিকাশ সাধন কৰিব পাৰোঁ। আ যেনেকুৱা এ যেনেকুৱা আমি ব্ৰহ্মপুত্ৰ নদীখনৰ কথা ধ কব পাৰো। বা লগতে পবিতৰা কাজিৰঙা মানাস অভ্যৰাণ্য এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত আমি গৈ বিভিন্ন ধৰণৰ জ্ঞান
হয় হয় আপুনি ভাল
আৰু আপমান অ ভ্ৰমণৰ কথা কলে বা আপুনি কেনেকুৱা ধৰণে ভ্ৰমণ কৰি ভাল পায় তেনেকুৱা কথাবোৰ আপুনি অলপ কব নেকি
হয় হয় এনেইতো আমি স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আপুনি কোৱাৰ দৰে শিক্ষামূলক ভ্ৰমণবোৰ আছিলে তথাপিও বৰ্তমান সময়ত ত আমি কিছুমান জেগা ঠাই ভ্ৰমণ কৰিব পাৰো। তাৰ ভিতৰত ধৰক এ আমাৰ এ গৰম দিনত বহুতে ডাৰা গাঁৱত যায়। তাত ভ্ৰমণ কৰে আৰু আৰু তেনেকুৱা পানীৰ উৎসাহ থকা ঠাইবোৰলৈ মানুহে গৰম দিনত ভ্ৰমণ কৰে তাৰ ফলত আমাৰ অৰ অৰ্থনৈতিকো ভাৱেও আমাৰ অসমে বহুতখিনি আগবাঢ়ি যায়। ভ্ৰমণ কৰিলে, আৰু আগৰ দিনত ভ্ৰমণ কৰিলে অলপমান দিগদাৰ আছিল। তেতিয়া ৰাস্তা ঘাট পদূলিবোৰ অলপ বেয়া আছিল, এতিয়াতো বৰ্তমান বহুত উন্নত হৈছে, ৰাস্তা, দলং আৰু নতুন নতুন দলংও হৈছে বৰ তমান গুৱাহাটীৰ মাছখোৱাত এখন নতুন দলং হৈছে। তাৰ ফলত ভ্ৰমণ কৰিবলৈ বিভিন্ন ধৰণৰ সা সুবিধা আছে যদি আমাৰ মানুহসকলে ভ্ৰমণ কৰে তেতিয়াহ'লে বহুতখিনি কথা শিকিব পাৰি, তাৰ ভিতৰত তাৰ ভিতৰত এ, কিছুমান ঠাই আছে। শিৱসাগৰত ভ্ৰমণ কৰিবলগীয়া জা গা বহুত আছে। তেজপুৰত বহুত ঠাই আছে ভ্ৰমণ কৰিবলগীয়া, ভৈৰৱী মন্দিৰ, অ-অগ্নিগড় পাহাৰ। তাত যায় মানুহে বহুত কথা শিকিবও পাৰে, মনটোও ভাল লাগে।
উ, বিভিন্ন ধৰণৰ নতুন নতুন ঠাইবোৰো আজিকালি হৈছে আৰু বা আগৰ দিনৰ ৰাম মন্দিৰ, ম-মন্দিৰ বা ৰংঘৰ কাৰেংঘৰ এইবিলাকো আমি এ, গৈ পেলাই বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰোঁ। আগৰ বহুত জানিবলগীয়া কথাও আ চে বা হয়তো আমি কিছুমান জানো, হয়তো আমি কিছুমান, বহুত কথা আমি নাজানো তাৰ ভিতৰত বহুত কিছুমান মহত্ব কাই থাকে, হয়।
হয় আপুনি ভাল কথাই কৈছে, আমি বহুত কথা নাজানো যি বোৰ আমি ভ্ৰমণ কৰিলে জানিব পাৰিম।
আৰু আপুনি ক'লে যিহেতু এ, অ', অ'। আপুনি যিহেতু ক'লেই এতিয়া বৰ্তমান গৰম দিন চলি আছে আৰু গৰম দিনত তেনে কুৱা ধৰণৰ পানীৰ উৎস থকা ঠাইত আমি যাই ভাল পাওঁ বা বিভিন্ন বিভিন্ন বি-বিভিন্ন ধৰণৰ ঋতুত অৰ্থাৎ গৰম দিনত হওক, ঠাণ্ডা দিনত খোৱা বা বেলেগ বেলেগ দিনত আমি বেলেগ বেলেগ কিছুমান ঠাইত যাই আমি ভাল পাওঁ। হয়, আৰু চবৰে উ, মন পচন্দৰ কথাও আছে।
আছে আছে মন পচন্দৰ কথা আছে। বাকী এ, মই আপোনাক অ' কক। হয়।
কি কি ঠাইত অ' ভ্ৰমণ কৰিলে বা বৰ্তমান কৰাৰ কাৰণে চ্ছা আছে অলপমান কৈ দিব নেকি।
হয় মই ক'ম বাৰু আপোনাক, আপুনি ভাল কথাই সুধিছে, মই ভ্ৰমণ কৰি এ, বিশেষকে মই গুৱাহাটীত বহুত ঠাই ভ্ৰমণ কৰিছোঁ। তাৰ ভিতৰত এ, উমানন্দ মন্দিৰ গৈছোঁ। তেনেকুৱাকৈ গুৱাহাটীত কিছুমান ঠাই মই ভ্ৰমণ ফুৰিছোঁ আৰু নতুন নতুনো গুৱাহাটীত কিছুমান প্ৰজেক্ট বনাই আছে। কামাখ্যা মন্দিৰ, নীলাচল পাহাৰ য'ত আছে তাত গৈছোঁ আৰু মই তেজপুৰ ভ্ৰমণ কৰিছোঁ। তেজপুৰত সকলো ঠাই চোৱা নাই, তাত বহুত ঠাই আছে। তাৰ ভিতৰত ভৈৰৱী মন্দিৰ, অগ্নিগড় পাহাৰ চাইছোঁ মই।
হয়। তেজপুৰৰ এ, আমাৰ ঘৰৰপৰা এশ পছত্তৰ কিলোমিটাৰ মান হয়। তেজপুৰ গ'লে আমি বহুতখিনি ঠাই পাৰ হৈ যাব লাগে। দৰং, মঙগলদৈ, সেইবোৰ জিলা আমি পাৰ হৈ যাব লাগে। ওৰাং পাৰ হ'ব লাগে আৰু আমি গৈ থাক কিছুমান ভাল ভাল ঠাই দেখা পাওঁ। তাৰ ভিতৰত চাহ-বাগিচা বোৰ দেখা পাওঁ, সেইবোৰ ভাল লাগে। তাৰপিছত তেজপুৰ যোৱাৰ পিছত, তাত আমি যোনখন মান মানসিক চিকিৎসালয়, সেইখনতো গৈছোঁ। সেইখনো চাই ভাল লাগে। তাত মানসিক ৰোগীবোৰে। তাৰ ভিতৰত মইতো ক'লোৱেই অগ্নিগড়ৰ পাহাৰ গৈছোঁ। এনেকুৱা বহুত-বহুত ঠাই গৈছোঁ আৰু। আৰু আ সেই ধৰক, শিক্ষামূলক ভ্ৰমণৰ কিছুমান। লাভ ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকৈ হয়। তাৰ বিষয়ে আপুনি অলপ বুজাই দিব নেকি?
হয়, হয়। মই আগতে ক'লো যে, এই ভ্ৰমণ। অৰ্থাৎ তো এ বিষয়টো আমি শিক্ষামূলক হিচাপে ল'লে বেছি ভাল হয়। অৰ্থাৎ মই, মই মোৰ ফালৰপৰা কব বিচাৰোঁ যে আমি প্ৰথমত। স্কুলৰ এ সময়ৰ পৰা আমি বহু সকলোৱে প্ৰায় মে বহুতে।
হয় গৈছোঁ, গৈছোঁ।
যায়, হয়। আমি বুলি নহয় সকলোৱে যায়, প্ৰায় যায়। অৰ্থাৎ অৰ্থাৎ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে। মোটামুটি, আ যিমানৰপৰা লৈকে হয় অলপ। মান, তেতিয়াৰ পৰা তেওঁ লোক তাৰমানে বহুত ধৰণৰ। আগুৱাই যাম আমি গম নোপোৱা ধৰণে বহুত ধৰণৰ প্ৰেছাৰ পায়, যে আমি মই। কওঁ যে, কিছুমান এ শিক্ষাৰ ক্ষেত্ৰ হওঁক বা বিভিন্নজনৰ বিভি বিভিন্ন ধৰণৰ মানে অসুবিধা থাকে আৰু। এতিয়া ঘৰৰ পৰা হওঁক। ধৰণৰ হয়। আৰু শিক্ষাও হওঁক। বহুতো বহুত ধৰণৰ মানে বিদ্যালয়ত বহুত বিভি ধৰণৰ বহুত ধৰণৰ সিহঁতৰ মানে সমস্যা ধৰণৰ দেখা যায়। সেইবাবে কিছুমান মানসিক শান্তি সেইকাৰণে সেই হৈছে মই কৈছোঁ যে কাৰণে, কিন্তু অলপমান আনন্দ হৈ থাকে আৰু আমি যিটো জানোৱেই।
হয়, আপুনি ভাল কথা কৈছে।
বহুত কাৰণ বুলি সেইটো বুজাত হয় মানে ডাঙৰক লৈকে যিমানখিনি সম্ভৱ হয়। সিমান খিনি তেওঁলোকে মানে ভুল কৰা সমস্যা সিহঁতৰ। মনবিলাক মানে আনন্দতে প্ৰফ প্ৰফুল্লিত হৈ থাকক আৰু মানে চব ধৰণৰ।
হয়, আপুনি ভাল কথাই কৈছে। হয়, ভ্ৰমণ কৰিলে আমাৰ মনটো প্ৰফুল্লিত হৈ থাকে। এইটো ভাল কথা কৈছে।
ফ্ৰীত থাকিব পাৰে মনটো অশান্তিৰ সৃষ্টি নহয়। পৰিয়ালটোৰ বাবে মানে, নিজৰ কাম শক্তি পায় বা বল পায়। বিচাৰে আৰু আপুনি
হয় মই বাৰু আপোনাক কম এহ আমাৰ মই কিছুমান ঠাই নামেদি আপোনাক অলপ বুজাই দিওঁ আহ। আমাৰ নলবাৰীৰ ওচৰ ওচৰতে হাজৌ পঞ্চতীৰ্থ স্থানত গৈ আমি বহুত। কথা জানিব পাৰোঁ তাত খোৱা মক্কা বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহবোৰ আহে, মিলিত হয়। আমাৰ মিলা-প্ৰীতিটো বাঢ়ি যায় ভ্ৰমণৰ কাৰণে আমি বহুত আৰু আমাৰ। মানুহৰ মনটো অনুসন্ধিৎসা মনৰ। সকলোৱে অলপ নজনা কথা জানি ভাল পায়। নজনা ঠাই দেখি ভাল পায়। আৰু সেইবোৰ বিকাশ আমাৰ ভ্ৰমণৰ যোগেদি বহুত সহজতে হয় আৰু ভ্ৰমণৰ যোগেদি আমি পৰিয়াল লগ বন্ধু সকলোৱে মিলিত হৈ যিহে টো আমি যাওঁ আমিতো ভ্ৰমণতো একেলগে অকল এজন মানুহে নাযাও ন সকলো মানুহে মিলি যাও তেতিয়া আমাৰ সামাজিক মিলা প্ৰীতিটো আহে আৰু বিশেষকৈ ঠাণ্ডাৰ দিনকেইটা আমাৰ অসমৰ মানুহে পিকনিক খাব যায় আৰু তেনেকুৱা হয় তাৰ মিলা প্ৰীতিৰ ভাৱ আহে নজনা কথা জানিব পাৰি আৰু পিকনিক স্পটতো আমি ঠাইবোৰ চাফ চিকুণকৈ ৰাখিব লাগে বহুতে লেতেৰা কৰি আহে তাৰ ফলত বেয়া প্ৰভাৱ এটা দেখা যায় পিকনিক হোৱা ঠাইবোৰত সেইবাবে এইবোৰ আমি চাফ চিকুনো কৰিব লাগ তে মাৰ্জিত ধৰণে ৰাখিব লাগে তেতিয়া আমাৰ অসমৰ ঠাইসমূহ যদি আমাৰ বাহিৰত ৰ মানুহবোৰ আহে তেওঁলোক অসমত আহি ভাল পাব তেওঁলোকে চাই সকলো উম যে আমাৰ তেজপুৰ মহানগৰখন বহুত চাফ চিকুণেৰে ভৰা হয় কওকচোন
আমি যেনেকুৱা ভাল লাগে সৌন্দৰ্য আমি অনুভৱ কৰো ঠিক তেনেদৰে সিহঁত উ বাহিৰা দেশৰ পৰা পৰ্যটনকেও আমাৰ ইয়াত আহি লাগিব ভাল ভাল পা
অ যেতিয়া বাহিৰৰ মানুহবোৰ অসমত আহিব তেতিয়া আমাৰ অসমখন অৰ্থনৈতিক ভাৱেও ভাল হব বাহিৰৰ মানুহে যেতিয়া অসমত থাকিব অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাব তেতিয়া আমাৰ অসমৰ অৰ্থনৈতিক দিশতো অসমখন বহুত
এনেও আমাৰ অসমখন বিখ্যাত বুলি কোৱা হয় কাৰণ ইয়াত বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা যায় ন বিশেষকৈ বা আমাৰ ইয়াত
ধুনীয়া পৰিৱেশ চাহ বাগিচাত যাই ভাল বহুত বায়ুতো বহুত ভাল বিশেষকৈ আমাৰ ডিব্ৰুগড় চহৰত অসমৰ ভিতৰত আটাইতকৈ বেছি ভাল বা পোৱা যায় বুলি কৱা হয় আৰু বিশেষকৈ আমাৰ বাহিৰৰ মানুহে আমাৰ অসমৰ কিছুমান বিশ্ববিখ্যাত ঠাইত ফুৰিবলৈ আহে যেনেকৈ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অলপতে হৈ গ'ল অম্বুবাচি মেলা তাত বাহিৰৰ মানুহ বহুত খিনি আহিছে আৰু আৰু আমাৰ অসমৰ মাজুলী নদীদ্বীপটো বিশ্ববিখ্যাতে ডাঙৰ নদীদ্বীপ সেই মাজুলী দ্বীপলৈও বাহিৰৰ মানুহবোৰ আহে উমানন্দ আৰু একো সৰু নদী দ্বীপ তাতো বহুত বাহিৰৰ মানুহে আহে যাৰ ফলত অসমৰ কাৰণে ভাল আৰু ভাল প্ৰভাৱ দেখা পৰিছে।
উম, উম
বাকী আজি আমি দু বাৰু ককচোন।
অ', অ', বাৰু আ এইখিনিয়ে আজি হ'ব। মানে আপুনি এইখিনি ইমান আ মোক মানে তথ্য দিয়াৰ কাৰণে বহুত ভাল লাগিল।
অ', অ', মোৰো ভাল লাগিল। আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিলো আজিলৈ এৰিছো।
অ উম